হেল্ল', নমস্কাৰ।
কোৱা
উম, আপুনি কি কৰে?
হা- হা
মানে আপোনাৰ ঘৰ ক'ত?
মোৰ ঘৰ বাম বেছেত চিনি নোপোৱাৰ নিচিনা কৈছা যে কিয়?
নাই মানে অকমান তেনেকে সুধিলে ভাল ন'সেইকাৰণে সুধি ললো আৰু।
নাই -নাই কোৱা বাকী ভাত পানী খালা?
খালো- খালো তুমি?
খালোঁ দিয়া।
কি কৰি আছিলা?
এনেই আৰু এতিয়া অলপ চাই আছিলো মানে একজাম চলি আছেতো সেইকাৰণে মানে অলপ পঢ়ি আছিলো।
আচ্ছা -আচ্ছা।
তুমি কোৱা?
মই আছিলোঁ অকণমান লেপটপটো লগাই।
ঠিকেই আছে।
অকমান মানে উম কোৱা?
মানে ফাৰ্ম এখন খোলাৰ কথা মাথা মাৰি আছিলো। ব্ৰ‌ইলাৰ-ব্ৰ‌ইলাৰ ফাৰ্ম আৰু হাব ব্ৰইলাৰ আৰু হাঁহৰ ফাৰ্ম এখন খুলিম মানে।
আতছা।
মানে পাৰ্টনাৰশ্বিপত খুলিব পৰা হেঁতেন ভাল আছিলে।
পাৰা যায়।
তুমি কৰিবা নেকি?
কথাটো বেয়া নহয় ভবা কিন্তু তুমি
ফাৰ্মখন খুলিলে বেয়া হব নেকি?
নহয়-নহয় ভাল হ'ব। এইফালেনো জেগা আছেই।
জেগাটো মানে হ'লে এইটোৱে জেগাটো মানে হলেএখন পাৰ্টনাৰশ্বিপত যদি কামটো কৰা যায় তেতিয়া মানে অকমান ভাল হয় আৰু।
হয়-হয় সেইটো হয় বাৰু।
মই ভাবিছো ফাৰ্মটো মানে কোম্পানীৰ আন্দাৰতে কৰো নেকি।
কোম্পেনী আন্দাৰত কৰিলে বেছি ভাল হ'ব।
তেতিয়া মানে ইমান এটা আমাৰ দানা-চানাৰ ইমান এটা মানে প্ৰব্লেম নহয় পইচা-চ‌ইছাৰো ইমান।
সেইটো হয় বাৰু।
কথাটো মানে এ এল জানা চাগে মানে তোমাৰ ধৰা কোম্পানীৰ পৰা মুৰ্গীটো-চুৰ্গীটো চবটো এইবিলাক আহিয়েই যায় ন ' খালি তুমি মানে মুৰ্গীটো ৰাখাৰ বিষয়ে মানে সেইটো হিচাপত পইচা পাবা আৰু।
সেইটো জানো-জানো।
মানে সেইটোৱেই ভাবিছো এইটো কৰি দিলে অকন ভাল আছিলে বুজিছা।
উম, সেইটোতো মুৰ্গীটোৰ কাৰণেতো কিবা এক হৈ যাব আকৌ হাঁহটো
হাঁহটোৰ কাৰণে মানে আমাৰ ঘৰৰ ওচৰত মোৰ পুখুৰী এটা আছে আমাৰ
উম
পুখুৰীটোৰ ওচৰত মানে মই চাংঘৰ এখন টাইপত দি পেলাই হাতটো পুহিম ভাবি আছো।
আচ্ছা।
এতিয়া মানে কি হয় অকনমান বস্তুটো মানে এতিয়া অলপ মই চাইছো আৰু তুমি নিজেও অলপ চোৱাচোন তেতিয়া মানে ধৰ বহুত মাছ-চাছৰ কাৰণেও মানে হৈ যায় একেবাৰতে পুখুৰীয়ো হৈ যাব হাঁহ সৰু একে মানে তেতিয়া অলপতে মানে চব কাম হৈ যাব।
সেইটো হয়।
সেইটো কৰিলে মানে অকমান
মেইন কথাটো হৈছে যে গৰম বেছি ন' মানে হাঁহে হাঁহয় পোৱালি আনিলে যে কেনেকা কি হয় সেইটো অকমান ভালকে জানি লোৱাটো ভাল আছিলে কাৰণ
সেইটোতো হয় বাৰু মানে ময়ো চাইছো অলপ চোৱা মতে মানে মোৰ চিনাকি মানুহ আছে।, ফামত ইয়াক সুধোতে মানে কৈছে হাঁহটো বাৰু কিবা এটা হ'ব কাৰণ আমি পোৱালি আনিম ন মানে ডিম নুফুটাও যে
উম
পোৱালি আনিলে মানে অলপ বাচা চাঞ্চটো থাকে আৰু হৈ যায় তেতিয়া কিন্তু এতিয়া ব্ৰইলাৰৰ কথাটো ভাবি আছো কি কৰা যায়
এইটোৰ কাৰণে কিবা অহ সেইটো হয় বাৰু এইয়া কম্পেনীবিলাক আনিলে অকমান আমাৰে সকাহ হ'ব।
সেইটো হয় বাৰু আকৌ ফেনৰ যোগাৰ লাগিলে অলপ পইচাৰ প্ৰব্লেম হব লাইটৰ বিল-চিল আহিব কিবাকিবি
এতিয়াতো সেই স্মাৰ্ট মিটাৰৰ কথাটোতো গম পাইছাই কিমান বিলত
মানুহৰ মুখত আমি শুনি আহিছো
হেৰি কৰিব পাৰা নহ'লে চলাৰে ডাইৰেক্ট কৰি ল'ব পাৰি।
হ হা
চ'লাৰেদিয়ে ডাইৰেক্ট কৰিব পাৰি কিন্তু।
পাৰা যায় চলাৰ দি মইও কৰিম ভাবি আছো। চলাৰদি হ'লে মানে কি হয় তেতিয়া তোমাৰ ধৰা মানে লাইটৰ বিলটো বাচি যায়। কিন্তু আকৌ সেইটো চেটআপ কৰোঁতেও পইচা লাগিল ন', ত ফাৰ্ম এখনো তাতো মানে বহুত পইচা যাব।
ইনভেষ্ট কৰিলে ভালকে কৰিব লাগিব আৰু সেইটো
এইটোতো হয় বাৰু। মানে কি হয় এইকাৰণটো ভাবি আছো মানে পাৰ্টনাৰশ্বিপত কৰিলে মানে অকণ ৰে হাই হ'ল হয় চবৰে। সেইটো উম কোৱাচোন কি?
তুমি ভালকে কথাটো ভাবি চিন্তি চোৱা কি কেহত কৰা কি নকৰা আৰু কি মানে একদম হিচাপটো উলিয়াই চোৱা আৰু কেনেকা কি কেচ খৰচ হয় তাৰপিছত জনাবা দি দিম মই কিমান লাগে।
সেইটোয়েতো সেইটো আমি ষ্টাৰ্ট কৰি দিও আৰু ন' একমাহ মানৰ কাৰণ চোৱা ফাৰ্মটো মোৰ আগৰ এখন মানে দাদাৰ ফাৰ্ম এখন আছিলেই সেইখন ফাৰ্ম মানে এতিয়া চলি থকা নাই। ত' বৰ্তমান এইখন বন্ধ হৈ আছে সেইখন মানে আমি তোমাৰ এই এইটো আধি টাইপত আমি লৈ ল'ব পাৰো মানে কিবা এ দি থাকিলে হ'ল আও মাহেকত।
ৰেণ্টত।
সেইটোয়ে সেনেকুৱা চিষ্টেমত মানে লৈ ল'ব পৰা যায়। তেতিয়া তাকো মাহে মাহে কিবা এটা দি থাকা হয় আৰু কোম্পেনী আমাৰ এইটো আণ্ডাৰটো ব্ৰইলাৰটো চলিবৈ। এতিয়া হাঁহৰ কাৰণে এইটো ব্যৱস্থা হাঁহটো অকল লাহে লাহে কৰিলে ভাল হ'ব বাৰু।
হাঁহটো অলপ লাহে লাহ ব্ৰইলাৰটো খোলাটো ভাল হ'ব।
উম, চলাৰৰ চিষ্টেমটো লগাব লাগিব নহ'লে ত' এতিয়া এনি টাইম ব্ৰইলাৰৰ গৰমত ফেন চলিয়ে থাকিব।
সেইটোৱে।
ইমান লাইটৰ বিল হ'ব এইবিলাক আছেই।
আহ মানে উম এটা বা এটাৰ কাৰণে ভাল হ'ব চলাৰটো লগাই ল'লে কাৰণ চলাৰটো লগাই দিয়াৰ লগে লগে আমাৰ এবাৰতে হৈ যাব ন। এবাৰ পইচাটো বেছিকৈ যাব তাৰপাছত বাচি যাব আৰু বাকীখিনি টাইমত।
উম, সেইটো হয়। সেইকাৰণে তাকে ভাবি আছো কামটো একেবাৰতে কৰি লওঁ তাৰপিছত তোমাৰ মোৰ আৰু লগৰ দুজন মান আছে বাৰু।
কিয়নো মানে অকাৰণতে চোৱা হ'ব ফাৰ্মখনটো ইমান সৰু খুলিলে নহ'ব ন ডাঙৰ খুলিব লাগিব ডাঙৰ খুলিলে এতিয়া মানে কমেও ধৰা হাজাৰ আঠশ মুৰ্গীটো সোমাবই লাগিব। তেতিয়াহে কোম্পানীৰ ফালৰ পৰা অকণ ভাল মানে হেৰি পাম আৰু অপৰচ্যুনেটি দিব আৰু তেতিয়া কোম্পনীয়ে।
উম, চলাৰটো কাৰনেওতো চৰকাৰৰ ফালৰ পৰা দিয়ে আছে।
উম ছাবচিটি আছে কিন্তু হ'লেও ফিফটি এইট ছিক্সটি থাউজেণ্ড মানটোতো দিবই লাগিব নিজৰ পকেটৰ পৰা। সেইটো কাৰণে মানে এজনৰ লগত মানে কৰাটো ইমান পচিবল নহয়। সেইকাৰণে তিনি চাৰিজন মান মানুহে মানে দুজন আছে ৰিংকু আছে আৰু সুমন বোলা এজন আছে আমি দুজন আছো বাৰু তিনজন। আও এজন হৈ গলে মানে কামটো অলপ সহজত হৈ গলে হয়।
অ আচ্ছা তেতিয়াহ'লে ভালে হ'ব আমি যদি চাৰিটা থাকো তেনেহ'লে টুৱেন্টি ফাইভ পাৰ্চেনকে
এইটোৱে টো উম সেইকাৰণে কম কম সেকে হৈ যাব। হ'ল বাজেটটোতো অলপ লাগিব সেইকাৰণে ভাব বি আছো হেকানে চাৰিজনে ভগাই লওঁ এয়া মিলি যাব আৰু ন।
সেইটোৱে সেইটোৱে।
তাতে কি কৰা যায় এতিয়া কৰা যায় নাযায়?
যাই যাই কৰিব পাৰি সেইটো।
পাৰি ন?
আৰু আৰু এটা কথা মাজতে তোমাৰ হেৰি শুনিছিলো মানে তোমাৰ চৰকাৰৰ ফালৰ পৰাই তোমাৰ গাহৰি কাৰণেও এটা লোন দিয়া কথা আছিলে ন।
অ মও শুনিছিলো বাৰু এজন মোৰ লগৰ দুজন মানৰ বাপ পেকে এপ্লাই কৰিছে বাৰু।
আতছা।
কিন্তু এইটো লোনটো হ'লেওতো এতিয়া লোন লোনৰ কথা জানাই কি অৱস্থা হয় বেংকৰ।
তাকেইটো গম পাইছো সিঠাইফা পা সিঠাইলে হিঠাই পা হিঠাইলে।
উম সেই দৌৰি ফুৰ কেইদিন লাগিব সে পাছতে পাছতে সেইবিলাক মই ধৰাই নাই আৰু
নহ নহ মানে এতিয়া কিবা এটা বেপাৰ কৰিব হলে কৰিবতো লাগি
অলপতো খাটিব লাগিবই বাৰু সেইটোতো ময়ো গম পাইছোঁ।
হ'ব তেনেহ আমি লাগিম আৰু লাহে লাহে ন
পাৰি পাৰি লাগিম মোক জনাই দিলে হ'ল তুমি
হ'ব মই আমি ভালকে কাইলৈ মানে কথাটো পাতি জনাম আৰু তেতিয়া ভালকে হৈ যাব চব
তাকেটো আৰু উম ঠিক আছে দিয়া
অ
কটো